হেল্ল'?
হেল্ল'?
কি কৰি আছা?
মই বহি আছোঁ।
অ'। ভাত-পানী খালা?
ভাত-পানী নাই খোৱা।
অ'।
তুমি খালা নে নাই?
মই খালো অঠতে
অ কি কৰি আছা এতিয়া
এতিয়া এনেই আছো
আহ আৰু খবৰ খাতি ভাল
খবৰ খাতি ভাল দেে মাজতে আৰু তোমাৰ
মোৰ ভালেই বাৰু
অ
ক
ঠিকেই আছে মাহত কি কৰিছে
মাহত আছে
আহ কি বুলি কয় মাৰ্কেট এখন খুলিম বুলি ভাবিছো পাটৰ্নাচিপ কৰিবা।
হব কৰিম
অ
ক ফুৰিব যাবা নেকি
অকলে তো কৰিব নোৱাৰি ন এনে সুধিলো আৰু তোমাকে
অ বাকী ঘৰৰ ভালেই
আহ ভালেই তোমালোকৰ
অ আমাৰো ভালেই বাৰু
আহ ভাল থাকিলে ভাল
উম ক'ৰবাত ফুৰিব যাম বুলি ভাবিছো যাবা নেকি উম হা
হা হা
কৰবালৈ বোলো ফুৰিব যাম যাবা নেকি
অ
কত যাম মানে যাম এজেগা ফালে
অ
অ
লগ অ লগৰ খিনিক বাৰু সুধি চাব লাগিব উম
আহ স কত যাবানো পিছত কে?